কি কৰিছা?
চাহ খাই আছো, কি কৰিছা?
মইয়ো চাহ খাই আছো।
কিহে খাইছা?
চাহ বিস্কুট। তুমি?
মই কিবা কালি মিঠাই এটা আনিছিলে নতুন মই নামটো নেজানো পাই।
অ', তোমালোকৰ হোটেলত বনুৱা মানে।
অ', মানে নতুনকে ট্ৰাই কৰিছে।
হোটেল পালেগে।
খুব ভাল হয় আও মিঠাই খাই থাকিবলে হয় নাই?
নহয় মই তেনেকে মিঠাই নেখাওৱেই। এতিয়া এইটো নতুন দেখিছো যে ভাল লাগিছে খাই কৰি। হ'ব কেতিয়াবা গ'লে খোৱাম বাও।
খোৱাবা হ'ব।
উম, লৈ যাম।
হোটেল লে লৈ যাব মোক। তুমি হোটেললে লৈ গৈ মোক এনেকে কলে হ'ল তুমি যি খোৱা এফালৰ পৰা খাই যোৱা একো টেনচন নলবা মই একো বেয়া নাপাও। কত আছে সেইখন হোটেল? জয়া বাৰি নহয় জানো? মাহত গ'ল নেকি?
উম, মায় মাত্ৰ গৈছে মই কাপোৰ এগাল চাৰ্ফত দিছো ইফালে অৰ্ডাৰ আছে। কাপো চিলাব লাগে আজি দিবই লাগে মোৰ। আকৌ মানে আকৌ কাপোৰ এযোৰ বনাই আছো যে।
অঁ' অঁ
হেৰি - কটনত কৰিছোঁ এইবাৰ এইযোৰ এতিয়া লাগে বুলি কৈছে মই সময়ে পোৱা নাই কৰিবলে।
অ', হেৰি - অৰ্ডাৰ তুমি সেই নে কি?
অঁ', দিওঁ।
অ', অ', কিমানকে -
এই হম, হম, হম, হম?
এযোৰত কিমান এযোৰত কেনেকে ল‌ও পইচা ঘটি লওঁ আক।
বেছি দাম নহয় চাৰে ছশ সাতশ অ', চাৰে ছশ সাত- শ তেনেকুৱা আও। মানে ডিজাইন টো চাই আছে মানে খৰচ পাতি মেটেল কিমান। অ', সেইখিনি কটনৰ হ'ব যোনবোৰ ৰিবন ওৰ্কক কৰো সেইবোৰ ৰিবনত যে যোনখিনি বনাও সেগি সেইখন মানে সেইযোৰ বনাওতে মানে বহুত টাইম লাগে। আও বেজিয়ে হেৰি কৰি বনাওতে বনাওতে বহুত কষ্ট হয় মানে। সেইকেইযোৰ বনাওঁতে আকৌ মই ঊনৈছ - শ ওঠৰশ এনেকৈ লওঁ কমপ্লিট চিলাই মেলি যদি দিওঁ ব্লাউজে সৈতে কিছুমানে খোজে নহয়। তেতিয়া ডাইৰেক্ট তেইশ তেনে বাইশ তেনেকুৱা।
মানে তুমি হেৰি কাপোৰটো নিজে দিয়া হয় নাই?
এ চব দিও মই নিজে দহিলৈকে চব আৰু আকৌ ব্লাউজত যে চাইডত লগা লেচ।
এনে তুমি নৰ্মেল কাপোৰযোৰ হেৰি চিলাওতে কিমান লোৱা?
এনে নৰ্মেল কাপোৰবোৰ মানে কেনেকুৱা?
এই চাদৰ মেখেলা বিলাক চিলাওতে অঁ মানে তোমাৰ তোমাৰ আমাৰ ধৰা এতিয়া চাদৰ মেখেলা এযোৰ কিনিলোঁ কিনি পেলাই তোমাক পটি লগোৱা তাৰপিছত আৰু চিলোৱা হেৰি ব্লাউজ চিলোৱা চব কৰিবলৈ দিছো তেতিয়া?
ব্লাউজ ব্লাউজ যদি নিচিলাই অকল মেখেলাখনে চাদৰখনে চিলালে এশ টকা লওঁ। যেতিয়া দহি চহি বা টি ব্লাউজ একদম কমপ্লিট পতা মেখেলা চাদৰ কমপ্লিট তেতিয়া পাঁচশ টকা লওঁ।
অঁ, এনে ব্লাউজটোত কিমান লোৱা অকল ব্লাউজটোত?
ব্লাউজটোত আঢ়ৈশ লওঁ।
অঁ আমাৰো চিলাই ঘৰতে মায়ে।
অঁ, ব্লাউজ চিলাই নে?
ব্লাউজ চিলাবহে না
মা অঁ মায়ে কাপোৰ চিলাই বুলি হেৰিয়ে কৈছিলে বায়ে কৈছিলে।
কাপোৰ চাপোৰ মানে দহি এ হেৰি মেখেলা চেখেলা পতি লগোৱা কিবা লগোৱা সেইবিলাকত কিমান লয় জানো?
এশ টকা লয় চাগে।
সিমান মানে লয়, এই হেৰি এইটো কি কয় তেনেকৈ বেলেগৰ পৰা নলয় নহয় ববৌহঁতৰ হঁতৰ হেৰি হঁতৰ সেইবিলাক বিলাকহে দিয়ে আৰু।
মায়ে কৰ'বাত শিকানে নে নিজে?
নহয় জানেই মানে হেৰি আগতে সৰু থাকোতে আইতাহঁতৰ মেচিন আছিলে যে তেতিয়া সেইবিলাক দেখি দেখি তেনেকেই শিকা। তাৰপৰা দে তাইও জানে, তেনেকে বেলেগত শিকা নহয়। ব্লাউজৰ কাটিংটোহে শিকাৰ কথা আছে। তুমি ক'ত শিকিছিলা?
মই এই পথালিপাহাৰ যে, পথালিপাহাৰৰ টুল গেটত শিকিছিলো।
অ' আমাৰ আকৌ ইয়াত এতিয়া শিকাব। অ'। আমাৰ ইয়াত শিকাব এতিয়া হেৰি এ কিবা এই বিলাক অ কি বুলি যে কয় এইটো
জানো।
ইণ্ডাষ্ট্ৰি ইণ্ডাষ্ট্ৰি এটাত শিকাব মানে শিকাই আছে হেৰি দৰ্হি বতা চহি বতা চব, অঁ।
সেইবোৰ দহি জহি বাতিব জানোৱে।
অঁ সেইটো কাৰণে মাঁ যোৱা নাই ব্লাউজ যিদিনা শিকাব সেইদিনাখন মানে যোৱা কথা আছে আৰু।
অঁ, মোৰ ওচৰত এতিয়া মানুহ এজনে শিকিবলৈ অহা কথা আছে।
উম কিমান ল'বা শিকো শিকাওতে?
নহয় মানুহজনে একদম কমপ্লিট শিকিব মানে মানুহ মানুহজনে মানে একোৱে নোজানে মই যেনেকে তাত শিকিছোগে মানে একোৱে নাজানে ন মই মানে কলেজলে যেতিয়া গৈ থাকো নহয় থাপ মাৰি মাৰিহে যাওঁ। দেও বাৰ আহ দেওবাৰ যাও নহলে বন্ধন বা ক্লাছ নাথাকিলে সোনকালে আকৌ দূৰ হয় নহয়। আমাৰ ইয়াৰ পৰা পঠালি ভৰা কিমান দূৰ আকৌ দূৰো হতেন বহুত দূৰ তেনেকে মানে হেই অহা যোৱা কৰওঁ আৰু মানে তেনেকে তিনিমাহ মান হ'ল চাগে। মানে তিনিমাহ মানে নামতহে আৰু তেনেকে বুজি পাইছা নহয়। এটা গ'লেও গুচি আহিব লাগে মানে তেনেকুৱা একদম দিন গোটেই দিনটোক কাৰণে যাব নোৱাৰো মানে টাইম লাগে। এইবোৰ বস্তু পিটিকি মোৰি থকা নহয় জানো এ ব্লাউজটো চিলাওতে মানে তুমি এদিনৰ এতিয়া
সময় লাগে নহয়।
অ সময় লাগিব তো এতিয়া তুমি চব খুটি নাতি মাৰি শিকিব লাগিব আকৌ। তেতিয়াহে তোমাক মানে বস্তুবোৰ ভাল পালে বেলেগে দিব ন। আৰু সেইটো কাৰণে শিকিছোয়েই মই। সেইকাৰণে আৰু পইচা গৈ মোৰ হেৰি উম আকৌ এই কাপোৰবোৰ তেতিয়া মই বনাই থাকো নহয়। কাপোৰ ডিজাইন কৰ তেতিয়া মই মোৰ মেচিনৰ পইচা ওলালে মই সে কি বুলি কয় কাপোৰ চব যে বনাও এই কাপোৰ বোৰ আকৌ লৈ যাও আকৌ এতিয়া কাষ্টমাৰক দিব লাগে। তেতিয়া মই মানে তাতে চিলাম। মোৰ মানে মেচিন টো ঘৰত নাছিলে ছোৱালীজনীৰ মানে মেচিন তেনেকে ষ্টুডেন্টক শিকাবলে মানে মেচিন নাই মানে মই এটা নিজে যে মেচিন টো কিনি তাৰ দোকানতে থৈ লৈছিলো তাৰ পৰা মই মানে ইয়াত তাপা যাও মানে শিকিবলে কথা সেইটো তাৰ মানে মেচিনতটো মোৰ অ বোলে কিছুমানে যে শিকেগে বেলেগৰ মেচিনত।
অ অ।
তেনেকুৱা নহয় মানে মই এতিয়া নিজে মেচিন টো কিনি তাতে থৈ দিলো মই চাৰে সাত হাজাৰ মান ভগ গ'ল মোৰ মোৰতো তেল তেল মোৰ অহা জোৱা সেইবোৰতো মোৰ কিমান গ'ল।
হেৰি পালা কিমান এতিয়া ঘটিলা গে কিমান টোটেল।
এ ঘটিলো মোৰ এতিয়া হিচাপ কৰি থকা নাই নহয় যান।
হ'লেও মানে তুমি নামটো নোকোৱা হলেও হয়।
অহ। পাহৰি এ থাকো কথা পাতি পাতি।
হেৰি এইটো কি বুলি কয় ভাত খালা নে কি?
ভাত নাই খোৱাও চাহ খাইছো হে। পইচা যিমানহে খৰচ হয় অ মই ভবাই নাছিলো ইমান এ উঠা টাইম হ'ল। মই কাপোৰ চাৰ্ফত দিছো আইও কৃষ্ণ
তাকেতো
কাম কৰি আছো। তুমি কেতিয়া উঠিলা?
ড্ক্তৰৰ ওচৰত দেখালানে গা বেয়া হতে
নাই মই টেবলেট খালোঁ। মায়ে নিদিলে আৰু হেৰি পৰা গোৱাবৰিৰ পৰা টেবলেট খাই দিলো ভাল হ'ল। তুমি টেবলেট খাইছা নে?
টেবলেট খাই এ আছো ভাল হোৱা নাই। তাৰপা কালি ডক্টৰ ওচৰলৈ গ'লো।
অঁ! আমাৰহে বেমাৰ হ'ল নি বাৰু। আকৌ তোমালোকৰ বাও হৈছিলে।
আমাৰ বাৰো হৈছিলে অঁ‌ আমাৰ
তোমালোকৰ
তিনিজনীৰ হ'ল।
সিহঁতৰ দুজনী নহল অ সঁচাকে ন।
সেহঁতৰ দুজনী নহ'লে আৰু ইজনী বাৰো হল
অ মোৰ হেৰি বা মোৰ অ এই বাজনী ন। আমাত আমাতকৈ যে ডাঙৰ গৈছিলে যে।
উম উম!
উ
তেনেকুৱা কথা।
তোমালোকৰ ভাত বনালে নাই?
আমাৰ ভাত মায়ে বনাই। তোমালোকৰ বনালে নে?
ভাতকেইটা মায়ে বনালে অঁ। মায়ে অকল মানে ভাতকেইটাহে বনায় বাকী কাম চব মোৰ। মা অকল ভাতকেইটা বনাই ৰাতি মই বনাও বাকী কামৰ চব যিমান যত যি আছে চব মোৰ ভাগৰ।
মাহঁতে ভাত খাই যায় নহয় চাগে?
হম নহয় মন গলে খাই যায় নহলে টিফিনত লৈ যায়। মন গলে খাই যায় নহ অঁ-অঁ।
অঁ! অঁ!
তাৰপা কোৱা? দেউতাই কি কৰিছে?
উম! উম! ভালে মানে হেৰি ভাত কিহে বনালে?
অ!
হেল্ল'!
ভাত আমাৰ হেৰি আজি ঘূ-ঘুগুনি বনাইছে মটৰ ঘুগুনি। হেল্ল'!
অঁ! হেৰি শুনি আছো, শুনি আছো। হোটেলত কি হেৰি এইবিলাক ঘূগুনি-চুগুনিও পাই নেকি?
এ নহয় ঘুগুনি-চুগুনি নবনাই আগতে হেৰি-চেৰি বনাইছিলে। কি বুলি কয় সেইবোৰ আগতে এতিয়া নহয় আৰু। এতিয়া মানে দেউতা মিঠাই বনাবলৈ সময় নেপায় অ। কষ্টও শুনা গৰম ডালহে
তাকে হ'লেও পৰঠা-চৰঠা বনালেও লাভ হয় কিন্তু সেই সেনেকুৱা জেগাত ইমান নচলে। বিহপুৰীয়া-চিফপুীয়া হ'লে মানুহ বিলাক হেৰি কিবা মানে কামত যাওঁতে খাবলে পাৰে।
হলেও পৰঠা চঠা বনালে হেৰি হয় পৰঠা পুৰি চুৰি সেইবোৰ বিক কি হয় কিন্তু ইমান মা হতে আমাৰ মানে মিঠাই খিনিতে বহুত হেৰি হয় আও আও মিঠাই খিনি বনাবলৈকে মানে সময় নেপায় আকৌ সেই বেলেগেও নিয়ে যে আমাৰ দোকানৰ পা
অ সেটোকাণে বেছি ভাল হয়
উম বেলেগেও এতা নিয়ে আমাৰ মানে মিঠাই মিঠাই মিঠাই হৈ যায় আৰু পেকিং নিয়ে নহয় মিঠাই এতিয়া গাঁৱলে গ'ল ক'বালে গ'ল পেকিংয়ে নিয়ে প্ৰায় আমাৰ মানে এতিয়া কাষ্টমাৰ বোৰ বহুত ৰেগুলাৰ হৈ গ'ল আ কিছুমান কাষ্টমাৰ মানে যোৱাবাৰীত দোকান দিয়া এটা কিমান দিন হ'ল আউ
উম তেনেকুৱা কথা
উম তেনেকুৱা কথা উম আমাৰ দেউতাই আকৌ কয় চাকৰিতকে ভালহে পায়
ভাল হে বিজনেজে ভাল চাকৰিত কে এনেও
এনে কৈত
এতিয়া নিজৰও মন গৈছে অ আজি এই তোমালোকৰ হোটেল নুখোলো বুলি ভাবে নু
অ নুখোলেই কেতিয়াবা এতিয়া মামা ঘ'লে যায় ক'বালে যায় মানে যদি গোটেই গেটা যাওঁ বোলে মামা ঘৰ হেৰি উম চিমেন চাপৰি তোমালোকৰ মামা ঘৰ ক'ত
আমাৰ মামা ঘৰ মানে গোৱালপাৰাতো আছে আৰু তৰাজলীতো আছে মেইনকে গোৱালপাৰাৰ হয় কিন্তু মা তোমাৰ সেই মোমায়েকৰ ঘৰত থাকি ডাঙৰ হৈছিলে যে, মা ভাগৰ মোমায়েকৰ ঘৰ মানে তৰাজুলি।
অ তৰাজুলীত, ওচৰতে দেখোন।
কিন্তু এনেই মেইন মামাহঁতৰ ঘৰ গোৱালপাৰা।
অ
যাওঁ বাৰু তৰাজুলীলৈও যাওঁ, গোৱালপাৰালৈও যাওঁ। গোৱালপাৰালে ইমান যোৱা নহয় সেয়াও।
অ
বহুত দিনৰ মূৰতহে যোৱা হয়। সৰহকে থকাকে যোৱা হয় আৰু যেনিবা।
উম আমাৰ এই জেঠাই মা ভাগৰ বায়েকজনী এজনীহে মানে বাই ভনী দুজনী তাৰপা জেঠাই হঁতৰ ঘৰ মানে জোনাইত শুনিছা নাই জোনাই একেবাৰে ট্ৰেইনৰ মানে লাস্ট ষ্টে ষ্টেচন যে আমি অ মো গচলে তালে গ'লে আমি মামা ঘলে গ'লে সদায় আমি জেঠাই ঘৰলে যাওঁ প্ৰথমতে মানে আমাৰও তেনেকে যোৱা নহয় কিমান দূৰ আও ভবাচোন ট্ৰেইনৰ লাষ্ট ষ্টেচন অ বহুত দূৰ
উম হৈ ট্ৰেইনত যাবলে সুবিধাটো আছলতে ভাল
অ এতিয়া যদি আমি আঠটা বজাত ইয়াত ট্ৰেইনত যাওঁ, তাত আঢ়ৈটা, তিনটাত তেনেকেহে পাওঁগে। কিমান দূৰ হয় আও